উম
অ উম শুনিছো কি? কৰি আছ
এ এনেই বহি আছিলো।
উম তাকে খবৰ এটা লম বোলো কি কৰি আছ
উম ফোন চুনো কৰা নাই দে একেইদিন মোক।
এই মই ওলাই গৈছিলো এফালে কাম এটাত
অহ
কালি গৈছিলো সেয়া অহা দেৰি হ'ল মানে আহিয়েই ভাগৰে জুগৰে শুই থাকিলো। বাকী- ক
ভাত পানী বনাইছে নাই?
উম ভাত বনোৱা হ'ল দে মোৰ। তোৰ হল?
অ এই মায়ে বনাইছে মই নাই বনোৱা যেনী বা।
অ তই ঘৰতে আহিছ নেকি?
অহঁ।
উম মানুহজন তাতে আছে নে?
অ সি তাৰ ঘৰতে আছে।
উম উম সেই আচলতে কালি মানে গলো আমাৰ দুইটাৰ হেৰি আছিলে। সেইয়া-। এই কৰ্ট মেৰেইজৰ এপ্লাই কৰিছিলো যে কৈছিলো।
অঁ।
হে কিবা এটা মানে কাম এটা আছি-। আছিলে বোলে আকৌ কিবা চ-। মাতিছিলে।
উম।
সেইয়ে আজিকালি কৰ্ট মেৰেজটো লাগেই দেচোন।
অ লাগেই যিকোনো ক্ষেত্ৰতে কৰ্ট মেৰেজটো বিচাৰেই সিহঁতে। কৰ'বাত থাকিব গ'লেও একেবাৰে মানে আৰু এনোতো আমাৰো বয়স হল ন আমাৰ আধাৰ কাৰ্ড দিলেও-। আমি পাওঁ। যদি মানে আমি অকনমান সৰু সৰু থ- কিলো হয়। তেতিয়া আমাক আঁ কৰ্ট মেৰেজ কৰিলা নাই তোমালোক? সুধিলে হয়।
উম তোৰ তোৰ কৰা হ'লনে নাই এনে কৰ্ট মেৰেজ?
অ মোৰ হ'ল বাৰু।
তেতিয়াই হল মোৰ ফেব্ৰুৱাৰী মানতে হ'ল।
অঁ। হওঁক দে। সে হ'লেও মানে কৰ্ট মেৰেজ যিমানে নকৰো কিন্তু আমাৰ সম-। ৱা হিচাপত মানে আমাৰ-। তেতিয়ালৈকে তই যেনিবা-। বাহিৰত কৰ্ট মেৰেজটো কৰি অহা পাছতো যদি সমযোৱাকে বিয়াখন নহয় ন মানুহে বেয়া চকুয়েদি চাই অলপ। সমাযোৱা সমাজৰ মাজত থাকে-।
অ সচাকে কেনেকে মানে মানুহে সেইটো বস্তু একচেপ-। কৰ্ট মেৰেজত বিয়া হল মোৰ মতে নহয়। এখন কাগজত কি চহী কৰিলে-। ই বিয়া হৈ যোৱা হয় নি?
সেইটোয়ে ন'এতিয়া অগ্নিৰ মুখৰ আগত সা
সাক্ষী হৈ পেলায় চব উম সমাজৰ আগত অতখিনি মানুহক মানে দেখুৱাই কৰি পেলাই হোৱা বিয়া। খনিৰো মানে সেইখনতে কিবা মানে অৰ্থ যেন
অহ, এতিয়া আমাৰ শাহু- শহুৰ বিয়া হোৱাই নাছিল যে তেনেকে মানে পলোৱাই আনা। এতিয়া মানে আগত সংঘৰ মানে নিয়ম আকৌ মানে বিয়া নাপাতে আৰু। প্ৰথমতে মানে যি কৰে আৰু। সেইটোকে তাকে ভাবি এতিয়া মানে সমাজৰ মানুহে বোলে নতুনকে হেৰি কৰিছে, নিয়ম বনাইছে। এতিয়া বিয়া পাতাই দিব বোলে।
অ', বুৱা বিয়া পাতিবই লাগে আকৌ।
বৰ বুঢ়া বিয়া আমাৰ মানে কয় ন'এই নাম ধৰ্ম সমাজত কৰে। কি -কবি আৰু এইবিলাক বহুত সমাজ চাচোন মানে হিন্দু আৰু মুছলিম এই দুটাই ভাগ আছিল দেচোন মানুহৰ মাজত তাকো সেইটোও বাৰু মানুহে কৰিছে নহয়- নহয়, অহ -অহ বুজিছো নহয় -নহয় মই এইটো কথাই কৈছো মানুহটো মানুহে দেচোন।
অহ, হয়ৰো।
আহিলে হিন্দু আৰু মুছলিম। হিন্দু আৰু মুছ মৰ মাজতো আকৌ হিন্দু বোলে এইটো মানুহ এই টো মানুহ আমুক সমাজ- তামুক সমাজ বহুত খিনি মানে। সেয়া।
সেইকাৰণে মানে বেছি অসুবিধাটো সেইকাৰণেই হয়।
মানুহৰ মানে মাজত ভেদ- ভাব আহি যায় ন'? বোলে তই এইটো সমাজৰহে মই এইটো সমাজৰ।
অ', ক'বাত গলে মানে আকৌ বেলেগ মানে সং- সংঘলে আকৌ সেইটো আকৌ হেৰি হব লাগে কি কয় এইটো শুধৰণি হব লাগে কিবা- কিবি সেইটো কোৱা মানে মতলব তো কি ন'
উম
গৈছোৱে ন যিমানে যি নহওক হিন্দুৱে হয় আকৌ মানে কিহৰ কাৰণে গ'লে
বোলে মুছলিম বোলে মুছলমান মানুহ তেতিয়া যিহেতু আমাৰ এটা নিয়ম এটা মানে মানুহে সেইটো হিচাপত কৈছো আৰু মই সেইটো হিচাপতো হ'ব পাৰে মানে মানে মানিলেও ম মানে মানিব পাৰি যে সেইটো কাৰণে মানিছে কিন্তু আৰু হিন্দু মানুহৰ মাজতো যদি বিয়া হয় তাৰ মাজত আ উধৰণি শুধৰণি কৰা উধাৰ হোৱা
উম
হয় সেই এইবিলাকে সমাজৰ নিয়ম নীতি কি আৰু
মই সেইকাৰণে বেয়া পাওঁ
উম
থাকিবই নালাগে ন থাকিলেহে দুটা ধৰ্ম কিটাৰে কিবা কিবি থাকি ব বাকীনো কিহৰ কাৰণে আকৌ ধৰ্মৰ মাজত মাজে মাজে অলপ
উম আজিকালিতো এতিয়া হিমন্ত বিশ্ব শৰ্মা উম মানুহ বোৰক গৰু খাবলৈও বাধা দিছে ন
অহ
এতিয়া কি জানো পাৰ্থক্য আছে আমি যি খাওঁ অ আমি যি খাওঁ তেখেত লোকেও হে খায় ন পাৰ্থক্য টো কিয় আছে মই মানে ইমান এইবোৰ ভেদা ভেদ ভাবি মানে ভাল নাপাওঁ এইবোৰ ইমান
উম ভাল নালাগে এইটো যিমানেই যি নহওঁক
সেই কিছুমানে মানে কয় ন যে মানে লগৰ বন্ধুৱে কিছুমান থাকে দেছোন আজি মুছলিম ল'ৰা এটা বা ছোৱালীজনী দেখি কিন্তু ইমান বেয়া পাইছো মই তেনেকে কয় হয় নে নহয়
উম
কিন্তু আমি সেইটো নাই মনত নাই আমি আমাৰ কলেজৰ লাইফতো ইমান সেনেকে আমি মুছলিম হিন্দু চাই নাথাকোঁ
নাচাওঁ সেইটোে আমি সদায় যুক্তিপূৰ্ণ কথা ন কাৰণ সিটো জানি বুজিহে মুছলিম মত জন্ম হোৱা নাই বা আমি জানি বুজি হোৱা নাই ভগৱানে যত দিছে চবেই ততে হৈছো এতিয়া যদি সিটো জন্মত আমি সন্তান জন্ম দিলে আমি জানো কিবা কৰিব
অ আমিতো একেলগে খাই বৈ একেলগে আছোঁ বাৰু ন মই এটাই জানো। তোৰ হাত কাটিলও যি তেজ ওলাব, মোৰ হাত কাটিলেও সেইটো তেজে ওলাব।
সেইটোৱে।
হিন্দুৰ কি' ৰঙা তেজ, মুছলিমৰ কি' বগা তেজ।
উম।
সেইটোৱেই। হিন্দু, মুছলিম- ইমান সেইকাৰণে ভেদ-ভাৱ ধৰিব নালাগে। আৰু চব মানুহ মিলি থাকিলে বেলেগে কবলৈ সুবিধাওঁ নাপাব।
এই আগৰ বলীউডৰ বহুত ভাল, ভাল- চিনেমা আছে এইবিলাকো। তথাপিও মানুহে- ধ্যান দিয়া নাই।
সেইটোৱেতো নিজৰ মাজতে লাগি মৰে। সেইকাৰণে বাহিৰৰ দেশৰ মানুহে আহি আমাৰ ওপৰত এক্রেক কৰিব পাৰে ন।
অঁ সেইটোয়ে। আৰু মই এইটো একদম চৰকাৰৰ ওপৰত মানে বিশেষকে সিহঁতে খালী হিন্দু মুছলিম, হিন্দু মুছলিম কৈ থাকে।
উম'সেইটোৱেই তো।
তেনেকেই লাগি থাকিব। কিন্তু দেশখন যে উন্নত কৰিব লাগে সেইবিলাক চিন্তা নাই। আকৌ শিক্ষা ফালে বেছি আগ্ৰহ হব লাগে সেইবিলাক চিন্তা নাই।
হিন্দু হওঁক, মুছলিম হওঁক- সেইটো নো কিনো ডাঙৰ কথা মানুহ, মানুহে আৰু। এই ইমান ভাবি নাথাকো এইবিলাক মই সেইকাৰণে। হিন্দুওঁ মানুহ, হিন্দুওঁ মানুহে, মুছলিমো মানুহে ঠিক আছে। তেখেত লোকে সেইটোয়েই। তেখেত লোকে যেনিবা আমি হেৰি খাওঁ। আঁহ মানে আমি- যি নাখাওঁ আমি গৰু- পূজা কৰো। তেখেতলোকে কিন্তু সেইটোক খাই। সেইটো কাৰণে বাৰু ভেদা-ভেদ- আছে মানিছো।
কিন্তু সেইটো সিহঁতৰ ধৰ্ম ন' সদায়তো নাখায় সিহঁতি।
ধৰ্ম নহয় সেইটো সিহেঁতে কৰিবও নালাগিছিল। সেইটো ধৰ্মটো তেখেত লোকে কিয় ল'লে।
কৈছিলে দেউতাই। কাৰণ মানে সেয়া যেতিয়া আৰা বিয়া- বিলাকৰ আৰু মানে সিহঁতৰে বেছি ন' মুছলিম বিলাক। হেয়াই বেছি বিলাক বেছি- বেছিকে মানে সেই ক'ত আছে এই ডুবাইত আছে ন। বেছিকে তা'ত। এতিয়া হেৰি পায় উট পায় হয়ে নে নহয়। উটক সিহঁতক ল'ব দিছিলে মানে সিহঁতৰ ধৰ্মত এটা বস্তু খাব লাগে যে তেনেকে। ত' আমাৰ মানে ভাৰত তটো উট নাপায় সেইকাৰণে মানে সিহঁতে এ' গৰুটোকে মানে হেৰি কৰিলে আৰু নিজৰ ধৰ্মত। খাম বুলি আৰু ভাবি ল'লে। বুজিলি নে তই? বুজিছা নে?